অঁ হয় কি খবৰ তোমাৰ?
মোৰ খবৰ ভালে তোমাৰ?
মইয়ো আছোঁ ৰ'বা।
হয়।
কি কৰি আছে পিছে?
মই এনে বহি আছো ৰবা।
অ আচছা
যিহে বতৰ হৈছে কতো যাম বুলি কলে যাব নোৱাৰি
হয় হয় তাকে বোলো মই আজি অকণ বাহিৰলৈ গৈছিলোঁ।
অ
ফোন পোৱাৰ কাৰণে মানে অকণমান তাৰমানে পূৰা জাম হৈ গৈছিলে আজিতো আৰু ইমান হোৱা নাছিলে। তথাপি হৈছে আৰু আধা ঘণ্টামান দিলেই হৈ গ'ল তাৰমানে মই গৈছিলোঁ তোমাৰ হেৰি কি কয় জালুকবাৰী গৈছিলোঁ। আহ স মান তাতে মানে অলপমান জাম পাই গ'লো কাৰণ পানীৰ কাৰণে যাম মালিগাঁও এৰিয়াটো মালিগাঁৱত ফুটত পানী হৈছিলে। সেইকাৰণে মানে আহিবও পৰা নাই তাৰপ বহুত দেৰি ৰখিলোঁ হয়।
তাত। তাকে ময়ো সিদিনা ঘুৰিবলৈ গৈছিলোঁ, বতৰটো ধুনীয়া দেখিছিলোঁ ৰ'দ-চ'দ নাই। অলপ ঘূৰি আহোঁ বুলি কে লগৰ কেইটাৰ লগত গৈছিলোঁ, যাওঁতেতো ঠিকেই গ'লোঁ, আহোঁতেতো ভাতিবেলা যিহে বৰষুণ দিলে।
হয়।
মানে আহিবওঁ পৰা নাই। আহিব নোৱাৰা কাৰণে আমি গাড়ী এখনো পোৱা নাই। আমি এই নাৰেংগী ফালে ঘূৰিব গৈছিলোঁ, নাৰেংগী ফালে। তাৰ পিছত আহি আছিলোঁ ন, আহোতে মানে
হয়।
ছিক্স মাইললৈকেতো যেনে তেনে আহিলোঁ, বৰবাৰী ক'ৰ, ক'ৰ পৰা সোমাই কেনে গাড়ীতো আহিছে। ছিক্স মাইলত অহাৰ লগে, লগে মানে গাড়ীয়েই নাই, বেটৰী এটাও নাই। আমি ছিক্স মাইল পৰা যি খোজ কাঢ়ি আহিলোঁ। আহোতে, আহোতে খানাপাৰা আহিব পাওঁতে মানে তোমাৰ গোটাই, দোকান-চুকান গোটাই পানীয়ে ভাঙি পেলালে দেখি কি ইমান বেয়া লাগিছে।
হয়।
তাৰপিছত আৰু যোৰাবাটত পুৰা বানপানী যেনে হৈছে যোৰাবাট। ত তোমাৰ ফাৰ্ষ্ট গেটত। বহুত জাগাই, জাগাই বৰষুণ হৈছে ন। বানপানী আৰু ইমান পাহাৰৰ পানী কেইটা আহে, বিশেষকে আমাৰ ড্ৰেইনকেইটা চাফা নাই, ড্ৰেইন কেইটা যদি চাফা হয়, পানী অলপ হ'লেওঁতো ৰেহাই হয় না। তোমাৰ ড্ৰেইন হৈ যায় পানী কেইটা, ড্ৰেইন ক ড্ৰেইন, অ', সেই ড্ৰেইনৰ কাৰণে ড্ৰেইনত যি জাবৰ জতৰ সোমাই আছে ন। যাবই পাৰা নাই পানী।
এইবোৰ চাফা নকৰে ন, চাফা কৰিলে মানে ভাল হয়। হয়, হয় চাফা কৰিলে মানে ভাল, কিন্তু চাফাই নকৰে নহয় মানুহ বিলাকেওঁ।
তাকেতো মিলি কেনে কৰিব লাগে, যদি, যদি সহায় লাগে গোটাই মানুহকেইটাক কওঁ দে আমি ড্ৰেইন চাফা কৰোঁ হয় নে নহয়, গোটেই গিলাক মিলি কেনেক কৰলিওতো পৰিষ্কাৰ হ'ব জেগাখিনি নিজে বহাত
হয়, হয় নাই মানে সেই ড্ৰেইন বিলাক চাফা কৰিবৰ কাৰণে হেৰি দিয়ে ন, আমাৰ চৰকাৰৰ পৰা আহে ন, মানুহবিলাকে সহযোগ কৰিব লাগে।
ন, সেয়া সেইটোতো নিখেট। কৰিবই লাগিব, নহ'লে আমাৰ
সেইটোতো হয়, কৰিবতো লাগে, কিন্তু
হয়, তাৰপিছতে মানে ময়ো সেইদিনা গৈছিলোঁ, তোমাৰ মানে হেৰি, কি কয় এইটো? অ', মানে তোমাৰ গৈছিলোঁ মানে হা, সুনাপুৰ পিনে গৈছিলোঁ। সেই সোণাপুৰ পৰা মানে আমি দেওবাৰৰ দিনাখন। আমি ফুৰি কিনে আহিলোঁ, ফুৰি কিনে আহোঁতে তোমাৰ মানে আমাৰ সেই যোৰাবাট এৰিয়া পৰে ন, যোৰাবাট এৰিয়াত মানে এনেকুৱা হৈ গৈছে তোমাৰ দেন আমি তাতে পাইছিলোঁ চাৰিটা বজাত, মানে গধূলি। আবেলি মানে চাৰিটা বজাত পাইছোঁ।
হয়।
তাৰে পৰা আমি মানে, ঘৰলৈ আহোতে গম পোৱা নাই। চাৰিটা বজাৰ পৰা নেক্সট দিনাখন আমি ৰাতিপুৱাৰ পাঁচটা বজাত আহিছোঁ। মানে আমিও মানে এইখিনিতে নুনমাটিত। পাঁচটা বাজা-বাজাত আহি পাইছোঁ। তাৰমানে তোমাৰ হেৰি খা মানে, তোমাৰ এইটো যোৰাবাট এৰিয়াৰ পৰা। যোৰাবাট পৰা মানে, এক কিলোমিটাৰ আমি পাৰ কৰিওঁ কমচে কম চাৰি ঘণ্টা লাগি গৈছে তেনেকোৱাকে মানে।
আমি ইমান কষ্ট পাইছোঁ সেইদিনাখন।
অহ। সেইদিনা আমিও এ চিক্স মাৰ্বৰ পৰা খোজকাঢ়ি আহিলোঁ ন'। বহুত গাড়ী জাম, মানে গাড়ী ইমানখিনি আমি আহিবই পৰা নাই।
সেইটোতো হয়, তাত তাৰে ওপৰত গাড়ীগিলাক মানে কি হৈ যায়, মানে তোমাৰ চোৱা। গাড়ীগিলাক অহা যোৱা কৰি থাকে ন' তে মানে কোনটো-কোনটো গাড়ী যোনটো বেয়া হৈছে, সেই বেয়া গাড়ীগিলাক যোন তে সেই গাড়ীখন সোনবিলাক মানে চাইড কৰাই দিলে মানে জাম নহ'লেই হ'ল। আৰু পানীটো যে-যেনেকা হৈছে তাৰমানে তোমাৰ চোৱা, যাবৰ কাৰণে চিংগল লাইন বনাই দিলে মানে এটাৰ পিছত এটা গৈ থাকিব পাৰিলোঁ হয়, কিন্তু কি কৰিলে সেহেন্তে মানে মানুহবিলাক আৰু প্ৰথম মই যাম, প্ৰথম মই যাম, এনেকুৱা কৰোঁতে-কৰোঁতে মানে কেনেকুৱা হৈছে তোমাৰ ডাবল লাইনটো হৈ গ'ল তিনটা লাইন হৈছে হয়। তিন তিনটা লাইন হোৱাৰ কাৰণে আহা যোৱা কৰিব পাৰা নাই মানুহবিলাক। তে তাতে ফাঁচি আছে চবে, তেনেকৈ হৈ গৈছে আমাৰো।
উম, আমাৰো সেনেকোৱাই হৈছে। সেইটো কাৰণে আমি মানে আহিবলৈ বহুত অসুবিধা হৈছে। সেইকাৰণে এইকেটা দিন ঘুৰিবলৈ যাব পৰা নাই, এতিয়াতো চামাৰৰ দে ন' বন্ধৰ দিন, চবে ঘুৰিব বিচাৰে। কিন্তু কি কৰিবা আৰু বতৰ বতৰহে, বতৰে পতককে সলনি হৈ যায় ন'।
এয়াতো, তাৰমানে আমি ৰাতিপুৱালৈ ভাবোঁ দেই অহ, অহাকালি যাম। অহাকালি বতৰ ভাল দেখা পাওঁ। কিন্তু পিছতে কি হৈ যায়, বতৰ বৰষুণ পৰিলে মানে আৰু উল্টাহে ঝেমেলা। বৰষুণ নপৰিলেও ঝেমেলা, পৰিলেও ঝেমেলা কিনো কৰিব পাৰিম। তাৰ ওপৰত তোমাৰ হয়।
মানে বিশেষ-বিশেষকে তোমাৰ এই খেতি কৰা। গাঁৱত বৰষুণ লাগে, কিন্তু এতিয়া ব গাঁৱত বৰষুণ নাই, য'ত খেতি হৈ আছে তাতে বৰষুণে আমাৰ গুৱাহা গুৱাহাটীতে বহুত ওপৰত।
এইটো গুৱাহাটীত মানে হয়, এইটোতো গুৱাহাটীত মানে ইমান ইমানকেইটা নালাগে আৰু তাৰমানে তোমাৰ সেইটো এৰিয়াৰ মানে আৰু এইপাৰে তোমাৰ শিলং এৰিয়াৰ পৰে ন' এইটো। কি হৈছে, তোমাৰ মানে এতিয়া তাতে তোমাৰ মানে হেৰি ডাউন এৰিয়া। পৰি যায়, সেইকাৰণে তাতে মানে পুৰা পানী জমা হৈ গৈছে। সেইদিনাখন মানে তোমাৰ মানুহ মানে আধা কমৰ কমৰৰ ওপৰত আহি গৈছে পানী এনেকুৱা জাম হৈ গৈছে!
হয়, হয়!
কষ্ট পালোঁ সেইদিনাখন সেইদিনাখন ভাত লোৱা চোৱা একো নাই আৰু হয়!
উম মানুহৰ যে বৰ কষ্ট হৈছে বতৰৰ কাৰণে
সেইটোতো আৰু তোমালোকৰ এইটো খানাপাৰা যে এৰি আছে নহয় খানাপাৰা এ যে এইটো সেই গনেশ মন্দিৰ যে আছে এইখিনি ইমান টা গাড়ী বেয়া হৈ হৈছে ন ক'বা আৰু তাৰ মানে আহিব পাৰা নাই আমি গাড়ী বেয়া হোৱাৰ কাৰণে মানে এতিয়া আহা যোৱা
হয়, হয়!
সেইকাৰণে মানে বহুত কষ্ট পালোঁ আমি আৰু হয়, কোৱাচোন!
হয়! হয়! এই বৰষুণ যে বৰষুণ দিছিলে সেইটো কাৰণে চাগে গাড়ী বেয়া হৈছে নিকি কাৰণ বহুত গাড়ী তোমাৰ ট্ৰেভেলৃৰ, ট্ৰেভেলাৰ বহুতখিনি লৈকে পানী আহিছে ন
সেইটোতো আৰু মে নহয় মেইনলি কি হৈছিলে জানা সেইদিনাখন দেওবাৰ আছিলে আৰু দেওবাৰ চবে ছুটি পায় ন ছুটি পোৱাৰ মানে হয় হয় বহুত মানুহ গৈছিলে শ্বিলংফালে মানুহ বহুত গৈছে আমিও যাওঁ যোৱাটো আমি ভাবিছিলোঁ শ্বিলং ফালে যাম তাৰমানে যে আমি কিন্তু কি হ'লে আকৌ প্লেনিংটো চেঞ্জ হৈ গৈছে আমি ভাবিলোঁ আমি সেই
হয় হয়
যায় কিনে আকৌ তাৰমানে তোমাৰ সেইপিনে এইটো নগাঁৱৰ মানে তোমাৰ হেৰি আছা ন এটা কি কয় এইটো শিৱ মন্দিৰ আছে এ মৃত্যুঞ্জয় মন্দিৰ তাইলৈ যাই কিনে আহিম বুলি হয়, হয়! তাতে গৈছিলো যোৱাটো আমি ৰাতিপুৱাও ওলাই গৈছিলোঁ কিন্তু আহোতে আহোতে মানে তাতে আৰু ক'তো আমি যাম পোৱা নাই কিন্তু আহি পাইছোঁ আমি জোৰাবাটত যাম পাই গলো ইমান কষ্ট পাইছো নকবা আৰু আৰু মেইনলি মানে সৰু সৰু পোৱালিগিলাক লৈ কৰি আনে বহুত জ্বালা খালো ত
এই পোৱালিগিটাৰ কাৰনে বেছি উম
হয় হয় তিয়া মানে কি হৈছে তাৰমানে কি হৈছে এতিয়া পোৱালিগিটা আহে ন পোৱালিগিটা বুজিটো নাপায় ভালাকে এতিয়া আহিম বুলি ক'লেও মানে সিহঁতক মানাও কৰিব নোৱাৰোঁ এতিয়া মানে বৰষুণো এনেকুৱা হৈছে তাৰমানে আমাৰতো যেনতেন আমি চলি যাম পোৱালীগিটাৰটো কথা বহুত হেৰি হৈ যায় ন
হয় হয়
অ সেইটোৱে
কে উম সেইটোয়ে মানে
হয়
বতৰ এতিয়া পোৱালি কেইটা লৈ কিন্তু ক'তো যাবও পৰা নাযায় যিহে মই এ মানে মানে বৰষুণ এতিয়া আছে এতিয়া নাই সেনেকুৱা হৈ আছে ন, মানে ধৰিব পৰা নাই বতৰ। বৰ কষ্ট হৈছে। আমিও ভাবিছো কাইলৈ অলপ ঘুৰিবলৈ যাওঁ, এতিয়া বতৰেহে কয় কি কব।
সেই সেইটো দুয়টা মানে একো গেৰেণ্টি ল'ব নোৱাৰি।
হয় হয়।
মেইনলি পোৱালি হঁতক ৰহি যোৱা এইটো নাই এতিয়া কাৰণ। মানে সৰু সৰু পোৱালি কেইটা স্কুল স্কুল অফ থাকে। আৰু তেনেকুৱা ষ্টুডেণ্টবিলাকৰ হেৰি কলেজ চলেজ বন্ধ হয় ন, এইটো সময়ত মানে মানুহলৈ যাব বিচাৰে পানে পানে। কাৰণ গোটেই বছৰত এইটোয়েতে সময় পায় ন।
অঁ হয় হয়।
যাবলৈ নোৱাৰে, কি ক'বা আৰু বছৰতো বতৰ ৰক বতৰনো কোনে বুজিব পাৰিছে আজিলৈকে কোৱাচোন?
সেইটোয়ে।
এতিয়া কি যে বাকি আছো দিয়া ইফালে সিফালে কৰি এতিয়া কব লাগে যাও বুলি কলেও ব তৰৰ কথা মনত পৰি যায়।
এতিয়া উপায় নাই আৰু। সেইটোতো হয়, সেইটো ঠিক কৈছে।
আৰু সৰু সৰু পোৱালি কেইটা আছে, সিহঁতক নিলি মানে এতিয়া ফাঁচি গ'লে অলপ বেয়া হৈ যায়, আমি হে সহ্য কৰিব পাৰো আৰু পোৱালি কেইটা নোৱৰে ন।
সেইটোত হয়, এতিয়া এতিয়া মানে আমি অকলে মানে যেনেকুৱা আমি ফেমিলিৰ পৰা মানে যাম বুলি ক'লে আমাকতো যাব নিদিব পোৱালিকিটাকো আমিও যাম আমিও যাম। সিহঁতক লৈ নগলেও নহব তেনে
হয়
সে কি কৰোঁ আৰু। ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিলে ন, অইন কোনো কোনোবা দিনা কথা পাতিম দিয়া।
হয়, এতিয়া হব দিয়া।